হেল্ল'
অ কি খবৰ?
অ আছো দিয়া ভালে ভালে তোমালোকৰ
এ আছো আছো
অ এই তোমালোকৰ হেৰি দেউতাৰ কিবা গা বেয়া শুনিছিলো ভাল হৈছে
এ এতিয়া ভাল পাইছে বাৰু সেইটো কাৰণে এতিয়া মানে ঘৰলৈকে গল খোলগে
এ দুদিনমান ধৰক তাতো খাই মেলি ললে অকমান মায়ে ভালকে বনাই দিব খালে পিন্ধিলে ভাল পাব
কেলে নহয়নো বাও কোৱাচোন।
আৰু মানুহজনী সমানো কোন হব পাৰে।
সেইটো আৰু ইয়াতো বেলেগ অহাতে নেখায়ো ন।
নাখায় অকমান দিগদাৰ নিয়ম নীতিত চলা মানুহ আৰু।
এ হ'লেও আৰু কিছুমান বয়সৰ লগে - লগে এৰিব লাগে কিন্তু।
এ - এৰিছে বহুত খিনিয় এৰিছে মানে কি হৈ যায় আগতেতো বহুত মানিছিলে আৰু এতিয়া ভগৱানক ধৰ ওচৰতে তেওঁৰ সেৱা সৎকাৰ কৰি থাকে মানে চব খিনি মানি চলিবলৈ অকণ অসুবিধাও হয় তেনেকুৱা আৰু
নিজৰ ছোৱালীজনীৰ হাতে নিজৰ বোৱাৰীজনীৰ হাতে খাব নোৱাৰো কি কথা আছেনো
তাকে তাকে খাই মাজে সময়ে এ মানে ভাত পানী বাৰু তেনেকে গ্ৰহণ নকৰে হ'লেও আৰু আৰু এতিয়া
তাকে একেইদিনমান থাকি আহিব দিব অকণ গাটো ভাল
এ তাকে কৈছো কৈছো মই বোলো একদম সোনকালে নাহিব এনেকে বুলি কৈছো এতিয়া কি কৰে নাজানো তাকে
সমস্যা ন দেহা বেয়া থাকিলে দগদাৰ
এ কি কৰা যায় কি কৰা আ
এতিয়া কি কৰি আছা
বাকী মই এই আগফালে বহি লৈ পেলাই এই মানে বাহিৰৰ পৰা বতাহ মাৰি আছে তাকে বহি শান্তিত অকমান শান্তি লৈ আছো চকীতে বহি পেলাই একেবাৰে শান্তি সোত পৰি গৈছে মানে ইমান ধুনীয়া বতাহ মাৰিছে ফেনখন অকন কমাই থোৱা আছে ফেনৰ সাৰ লগত মিক্স ধুই পেলাই মানে বতাহটো বৰ ধুনীয়া হৈ গৈছে
সঁচাকৈ দেই আচৰিত মই পাওঁ কেতিয়াবা ধৰা ফেন এখন চলিলে যিটো লাগে গাটো এই বতাহ যাক মাৰিলে কেনেকুৱা লাগে ন
হয় হয় সেইটোৱে
তাকে বৰ গৰম পৰিছে ৰব আমাৰ এইফালে দিয়া
অ গৰমটোতো গৰমটোতো গৰমটোতো চবতে পৰিছে দেই
গৰমটো চবতে পৰিছে
আৰু দুটা মাহ আছেই শাওণ মাহ আহি আছে তাৰপিছতে ভাদ মাহ ভাদ মাহত টো চবতকৈ বেছি হয় ন
অ ভাদ মাহতো হয় অ বাৰু গৰম গৰমতো আজ। আজিকালি যেতিয়াই তেতিয়াই হোৱা বুলি ক'ব পাৰি আজিকালি মানে খুব কম সংখ্যক ঠাণ্ডাতো থাকে। বাকীটো গোটেইখিনি মাহ গৰম বুলিয়ে ক'ব পাৰি আৰু
এতিয়া
এতিয়া ভাদ আহিন আগতেতো আহি নপা ঠাণ্ডাই পৰে।
অ আহিনত অহিয়াই বুলি কয় কাতিত কুট কুটাই বুলি কয় আমাৰ অসমীয়াৰ প্ৰবচন এইবিলাক।
উম কিন্তু এতিয়া আহিন হওক কাটি হওক ঠাণ্ডা পৰে জানো ব মাঘৰ পৰা পৰেগ ঠাণ্ডা
তাকোনো কেইদিন থাকে
আ বেছি দিন নাথাকে তাকে পুহ মাহত বৰ যাৰ বুলি আমি পঢ়ি আহিছো।
কিয় কবিতা কিতাপ সেই কিতাপ সঁচাকৈ পুহ মাহত জাৰত কপি নিহালিখন লওঁ হয়ে নহয়।
উম পোহ মাহত বৰজ আৰু মেজি জ্বলাও ম আঘৰত আমাৰ আগত তেনেকে পাইছিলো। এতিয়া মাঘত। তো মেজি জ্বলোৱাতটো পৰ্বতো আছে এইটো জ্বলাৱেই কিন্তু পুহ মাহত বৰজাৰ নহয়।
উম।
এতিয়া মাঘতহে বৰজাৰ হব তাকো খুব বেছিকৈ বেছি পোন্ধৰ দিন থাকে বেছি ঠাণ্ডাটো।
উম হয় হয়।
খালি মোৰ মতে ঠাণ্ডাটো গৈ পেলাই অকল পানীতহে লাগেগে নেকি? পানীবোৰহে সে সীয়া হয় ঠাণ্ডা সেৰেঙীয়া ঠাণ্ডা বাকী বোৰতোতো ঠাণ্ডা একো নালাগে সুধা চুৱেটাৰ এটা পিন্ধিয়ে ঘূৰি ফিব পাৰি হায়নেক এটা সতে মই কিন্তু আপুনি যি কয় নকয় মই এইটো পিছৰ কথা মই এটাই জানো মই গৰম দিনতকে ঠাণ্ডা দিন ভাল পাওঁ।
সেইটো চবেই ভাল পায় তুমিয়ে নহয় ঠাণ্ডা দিনটো কিয় ভাল পাই চাতি ফুটটো কম ন অকনমান আৰামত শুব পাৰে এতিয়াতো তুমি বিশ্বাস কৰিবানে? তিনি ৰাতি মান হল তিনি ৰাতি চাৰি ৰাতি মোৰ তাৰপিছত যোৱাকালি টোপুনি অকমান গৈছে বাৰু মোৰ টোপনি নাই গৰমত মানে ফেনৰ বতাহ গাতেই নালাগে।
আহ।
কি ক'ম আৰু তোমাক তুমি মোৰ মাতটো শুনি আছানে বাৰু?
মই মাততো শুনি আছো হেডফোনডাল অকমান যদি হেডফোন লগাইছে হেডফোনডাল অকন আঁতৰাই থ মানে একম অ হয় নেকি তেনেহলে মানে বহুত উছ ওচৰ পৰা কোৱা ওচৰৰ পৰা কথা কোৱা লাগিছে।
আহ অ অ অ
এতিয়া মানে মই শুনিয়ে আছো বাৰু কথাটো ইমান অসুবিধা হোৱা নাই বাকী মানে কি জানা নাই এই গৰম দিনত শুবটোোতো আপুনি একেবাৰে বহুত ডাঙৰ কথা কৈছে ৰাতি যেতিয়া বাঁহটো ভাল নপৰে, ফেনৰ।
কেনেকুৱা লাগে ন।
বহুত অশান্তি কিন্তু সঁচা কথা ক'ব গলে। আমাৰ ঘৰটো ঠাণ্ডা।
অ
আমাৰ ঘৰতটো ঠাণ্ডা মানে এতিয়া মই আপোনাল লগক কথা পাতি আছানো মই ফেনখন অকমান কমাই লগাই দিছো। মোৰ কিন্তু একো গৰম উঠা নাই না মই ঘামিছো না কিবা এটা মোৰ একো একদম বহুত ধুনীয়া লাগে। গাটো মোৰ ঠাণ্ডাই হৈ আছে। আপুনি মানে আচৰিত পাই যাব সঁচাকৈ বহুত ঠাণ্ডা আমি যেতিয়া বাহিৰৰ পৰা সোমাই আহোঁ ঘৰটোৰ ভিতৰলৈ
উম।
বহুত ঠাণ্ডা কিবা এাত সোমাই অহা নিচিনা লাগে মানে
আহ
আমাৰ এইটো ঘৰ মানে একদম অত্যন্ত জুই গৰম হলেহে এইটো গৰম চাগে তেনেকুৱা হয়।
উম উম উম।
কিন্তু ঘৰতো ইমান গৰম নহয় কিন্তু সঁচা কথা কব গলে আমি যদি খিখি চিখিবোৰ ভালকে খুলি দিওঁ। সেইটো মানে বহুত ঠাণ্ডা হৈ থাক কিন্তু মানে কি হয় আমাৰ শিকিবোৰ অকণ চাপৰত আছে সে কাৰকাৰণে খুলিবলৈ ভয় লাগে আৰু এতিয়া মানে ধৰক। বাৰিষা না চব চব ফালে একে মানে বন চন জংঘল হৈ আছে। পতকে কিবা সোমাই আহিলে মানে আমি গম নাপাম ন।
কালি নহয় পৰহি আমাৰ দাদাৰ ঘৰত আৰু এ গোমখা। ওলাইছে গম পাইছা মইতো বা আছো বাট। ৰুমত ফেটি খাপে গোম মই বোলো টাইলছত আৰু পকতটো সাপ নাযায় এইটো বৰ আচৰিত ধৰণৰ কথা। মই বোলো কেনেকে মানুহে কয় মানে। পিছল বস্তুত যাবলৈ অসুবিধা পায় তাহাঁতে তাৰ পিছত, ওপৰত বোলে মই ওপৰত জানো সাপ বগাই। গোম খাপ ফেটি খাপ জানো কত বগাই। ষ্টেপত উঠি চাও দেই তাৰপিছত। সতে বজনীয়ে কাপোৰ মিলি আছিলে হুলস্থুল চিঞৰ বাখৰ তাৰপিছত খেদি দিছে সিহঁতে সাপ নেমাৰে দে। কাপটো মাৰিব এনেও নাপায় বাৰু।
অ, নাই নাই চৰকাৰ ফালৰ পৰাও সটো মাৰিব নিদে নহয়।
আৰু বেয়া কথা সাপ মাৰটো বেয়া কথা কিন্তু খাপ। একো জীৱ জন্তুৱে মাৰিব নালাগে।
ন সিহঁতৰো সিহঁতৰ প্ৰয়োজন আছে কাৰণেতো আছে এই পৃথিৱীখনত।
এইটো বুলিয়ে নহয় আমি ইটোৱে সটো পৰিপূক নহয় জানো তুমি কোৱাচোন।
তাকে তাকে তাকে সেয়াতটো মানুহে কিতাপত পঢ়িয়ে আহিছে।
অকল জানো আমিহে থাকিবলগে পৃথিৱীত।
আপুনি যে কলেজ। যে এই বাথৰুমত কেনেকে সোমাই, সিদিনাখন আমাৰ বাৰ। কি হ'ল বা মানে বিন্দু বাথৰুমত গা ধুবলৈ গৈছিলে তাৰপিছত। তেওঁ গা ধুবলৈ মানে ধৰক গা ধুবলৈ লোৱা নাই ল'ব আৰু বাকী মানে। তেনেকে কওঁতে দেখিছেচোন একেবাৰে। মানে উ বেচিনটোপা কিবা এটা ওলাই আহিছে বেচিনটোপা।
বেছি নপ।
বেছি নাপাওঁ অকমানে ফুটা ন বেচিনততো ফুটা থাকে মানে নিগুন এটা ওলাই আহিছে।
নিগনি আহ।
টো ওলাই পেলাই ইফালে দৌৰি ফুৰোতে দেখিছে নিগনি পিছে পিছে।
তাৰমানে পাইপৰ তলেদি নে তুমি কোনফালৰ কথা কৈছা।
নাই নাই পাইপেদি ওপৰৰ বেচিন টো যোনখিনি আমি যে মুখ ধূওঁ। পানী গুচি যায়, অ সৰু। তেওঁলোকৰ ইমান ডাঙৰ জেগা নালাগে নহয়। সৰু জেগাৰ পৰাই বহুত খিনি ডাঙৰ। সোমাই আহিব পাৰে কিন্তু যথেষ্ট দীঘল বেছি শকত। নহয় কিন্তু যথেষ্ট দীঘল।
বাপৰে বা আচৰিত।
যথেষ্ট দীঘল মানুহটো মানে এতিয়া কি হ'ল এতিয়া যাব ক'লে মানুহটো। এতিয়া চিঞৰিছে মোৰ। বাক চিঞৰিছে এতিয়া বায়ে কি কৰিব তাই তাই শুনা পোৱা নাই ত মানুহ। মানে একদম একে বাকী বোলে চৰিয়া তৰিয়া বোৰ আছিলে আচলতে সেই বস্তু। টোৱে মানে নিগনিটোৰ পিছত লাগি গ'ল, মানুহতটো ইমান মানে তেতিয়া গুৰুত্ব নিদিলে। তাৰ পিছতে একদম ঢাপলিয়াই সেই উ পানীত চুৰিয়াই তুৰিয়াই জুপিয়াই পেলাই। বাহিৰত ওলাইছেগে গৈ পেলাই লগাল লগ দজ এখন জপাই দিছে কাৰণ বেলেগ ভিতৰলৈ সোমাই গলে দিগ। লেতেৰা হৈ যাব নহয়। তাৰ পিছত দৰ্জা খুলি দুইটা বাহিৰলৈ এনেকে গুচি গৈছে।
ভয় লাগে কিন্তু দেই সাপেলে ভয় লাগে কিন্তু, উম আমাৰো নেমাৰে দেই সাপ একদম নেমাৰে খেদি দিয়ে সেই সেই যা যা এনেকে কয় আনকি যে ফেনাইল যে ফোই। ফেনাইলৰ গোন্ধ পালে সাপ যায় বুলি কয়, গাত পৰে বুলি বিৰাট সাৱধান আমি। ফেনাইল যদি গাত পৰে দিগদাৰ হ'ব নহয় নহয় জানো।
অহ।
এইটো কাৰণে মানে অলপ আঁতৰত গোন্ধটো পাবৰ কাৰণেহে দিওঁ ছটিয়াই।
নহয়, নহয় মই কি কৰো সেইটো অৱস্থা নাহিবলৈ এই গোটেইখন ছটিয়াই থৈ দিওঁ আগতে, মাটি-বালিয়ে। অহ, গোটেইখন মই মানে গুলি পেলাই ছটিয়াই থৈ দিওঁ যাতে গোটেই অসুবিধা নহয়।
অহ, অহ থাওক তেওঁলোক- বাহিৰত থকা বস্তু বাহিৰতে থাক ন ভিতৰত সোমালে আমি ভয় খাওঁ ন সেইটো এটা কথা।
নহয়, নহয় এইটো বহুত বিষাকতটো মানুহে ভয় খাবলগীয়া কথা। কথাটো হল মানুহে একো নোক চব সাপৰ নাই। অ, কিন্তু মানে কি জানা না আপুনি ই এতিয়া আমাৰ মামাহঁতৰ ঘৰৰ ওচৰতে আৰু মানুহ এগৰাকী শুই আছিলে শুই থাকোতে মানে ফচ সজ আও এটা শুনিছে, আপুনি বিশ্বাস কৰিব ফটো খনো মই দেখিছো মানে এইৰেখাপডালো শুই আছে। সঁচাকে শুই আছে, তাকো ফেটি।
একো কৰা নাই ন
লগতে শুই আছে। মানুহজনী মানে পাগল হোৱা দি হৈছে। বহুত সময়ৰে মানুহজনী মানে এই কিবা আউ গাটোত কিবা এটা লাগি থকা নাই মানে কিবা হৈ গ'ল মানুহজনী মানে বহুত। সময়লৈ। মানে সাপটো সঁচাকে সাপটোও শুই আছে মানে সাপটোও গম নাপাইচোগে তাৰো ভাগৰ লাগিলে কিবা খাই আহিছিলে চাগে। কি তেওঁ মানে কিবা খাই আছিলে চাগে সাপটো পৰি আছে। তাত ফচ-ফচ মানুহজনী মানে ঘূৰি চাইছে কি আৱাজ হৈ আছে।
হাৰ্ট ফেইল মানুহজনী চাগৈ হাৰ্ট ফেইল যে নকৰিলে আমাৰ নিচিনা মানুহ তো হাৰ্ট ফেইল হৈ যাম।
হৈ যাব হৈ যাব হৈ যাব মানুহৰ কাৰণ মানুহৰ ভয় লগা বস্তু ন কিবা
সেইটোৱে সেইটোৱে।
এটা কথা কয় যে, তেওঁলোকক অনিষ্ট নকৰিলে তেওঁলোকে একো নকৰে। এতিয়া কথা হল মানুহজনী শুই আছে পতককে ভৰিখন দাঙি সেই পেলাই দি দিলে
তেতিয়া?
সেইটোতো কৰো বুলি অনিষ্ট কৰো বুলি অনিষ্ট কৰা নাই। কিন্তুটো ভৰি খন পেলাব বিচনাখনৰ শুইছে যেতিয়া আমি যি মৰযিত তেনেকে শুও
আমিতো নাভাবো ন, কিবা এটা আছে বুলি। তেতিয়াতো লগৰ লগে শেষ
উম।
তেনেকুৱা কথা।
হয়, দেই
বহুত ভয় লাগে মানে, মোৰ সঁচাকে এই বস্তুবিধ লে ভয় লাগে।
ভয় লাগে আকৌ কেলে নহয়। বাৰু, এতিয়া কি কৰিছা বাকী? এইটো বাৰু এইটো বহি আছা কৈছা। বাকী মাহঁতৰ কেনেকুৱা গা মূৰ
গা মূৰ থিকেই, এই গৰমৰ কুবতে এই বেমাৰ যি দেখিছো মানুহৰ ভাল মানুহকো বেমাৰ কৰিব গৰমে।
কৰিব।
অকনমান মানে বেছি ঠাণ্ডা ঠাণ্ডা খাবলৈ নিদো হলেও কিবা-কিবি আনি খোৱাই থাকো।
উম।
মানে মই কওঁ আৰু ইটো-সিটো কথা।
তাকে তাকে।
এতিয়া বাৰ
ঠিক আছে দিয়া ৰাখিছো বাৰু উম উম